কি কৰি আছা?
হা?
কি কৰি আছে?
এনেই আছোঁ, তুমি?
ময়ো ভাত পানী খালা? খালো খালো। এ নাই খোৱা।
অ, কি কৰি আছানো?
এনেই মোবাইলডাল চাই আছোঁ।
ঠিকে আছে, মাহঁত শুলে?
মাহঁত শুলে অ।
অঁ, কালি কলেজ যাবানে নাই তুমি?
কাইলৈ কলেজ তাকে ভাবিছোঁ কি কৰোঁ।
গ'লে তুমি যদি যোৱা যাম আৰু তুমি যদি যোৱা যাম নগ'লে নাযাওঁ।
মই ৰাতিপুৱাহে ক'ম, যাওঁ নে নাযাওঁ।
ৰাতি, এই এই ৰাতিপুৱা শুয়ে থাকো নহয় আকৌ, পাবানে নোপোৱা বা মোক আকৌ।
এ হ'ব দিয়া মই ৰাতি হ'লেও কৈ দিম আৰু তুমিতো থাকাই দেৰি লৈকে।
থাকো হেৰী শুনানা কম্পিউটাৰ ক্লাছ কৰিবা নেকি?
অ মই ল'ম বুলি ভাবি আছিলোঁ, ক'ত কৰিবা।
তাকে ভাবিছোঁ ক'ত কৰোঁ বা ভাল কম্পিউটাৰ ক'ত শিকাই বা। যিটি শিকিবলৈও বেয়া নহয় এনেই এনেই পইচা কেইটা যাব তাতচে মই ভাল এটা শিকোগৈ।
সেইটোৱে, ভাল এটা এটাত কৰিলে চাৰ্টিফিকেট খন দৰকাৰী ন'।
সেইটোৱেটো চাৰ্টিফিকেট আ কম্পিউটাৰ শিক শিকিলে আজিকালি বহুত বস্তু, বহুত জেগাত চিট পাই কিন্তু দেই চাকৰি কাৰণে।
অ বহুত জেগাত চিট পায় আজিকালি কম্পিউটাৰটো লাগেই।
সেইটোৱেটো কম্পিউটাৰ ক'ত শিকিম তাকে ভাবি আছোঁ আৰু আজিকালি দামো বহুত নহয় যত তত শিকিবলৈও, জানানে নাই?
এ বা
ক'বাত শিকিছিলানে তুমি আগতে? শিকা নাই ন?
নাই, শিকা নাই। এইবাৰ শিকিব লাগিব তাকে ভাবি আছোঁ লগৰখিনিও হেৰি কৰি আছে।
ব'লা ক'ৰবাত ল‌ওঁ ভাল জেগা এটাত। য'ত মানে কেনেকুৱা আৰু য'ত ভালকৈ শিকায় অকণ। ঘৰ পৰা অকণ দূৰত আৰু ওচৰে-পাছৰে নহয় আৰু।
ওচৰ-পাজৰে নহয় অঁ। তুমিও চাবা চোন ভাল ক'ৰবাত তোমালোকৰ সেইফালে শিকাই নেকি?
আমাৰ ইপিনে নাই। টাউনৰ ফালে পাম নেকি চাগে চাব লাগিব ৰখা।
অঁ! টাউনত পাম কিন্তু।
টাউনত পাম কিন্তু আকৌ জাক তাকো সুধিব নোৱাৰি নহয় কিছুমান এনেই নহয়, তাৰ পিছত বোলে কৰিলোঁ বুজি-চুজি নাপালো একো মাথা-মুন্দ বুজি নাপালো এনেই বোলো প‌ইছাখিনিও গ'ল, একো বুজিও নাপালোঁ, এবছৰ এনেই দেবছৰ ত' শিকাই নেকি ন?
অঁ! এবছৰ শিকাই।
অঁ এবছৰ বোলে এনেই গ'ল তোমাৰ সেইটোৱেটো কৈছোঁ। এনেই শিকাকে এনেই-এনেই কষ্ট কৰি যোৱাতছে সুধি লওঁ, ক'ত কি ভাল, কৰে।
অঁ! তিনিআলিৰ ওচৰতো আছে কিন্তু দেই।
তিনিআলি ওচৰত?
উম।
তিনিআলিৰ ওচৰত ভাল জানো?
এই শুনিছোঁহে মানে আছে বুলি, মই এতিয়ালৈকে সোধা নাই বাৰু তে
মই কিন্তু তোমাৰ টিবেনী-চিবেনী এনেই ভাল বুলি শুনিছোঁ দেই এই টিবেনীখিনি।
অঁ! টিবেনী ফালে ভাল বাৰু দে।
টিবেনী ফালে কৰিবা নেকি এনেই যদি কাৰোঁ প্ৰবলেম-চবলেম নাই?
অঁ! পাৰি।
কৰিম দিয়া। ঘৰতেটো এনেই থাকোঁ। মই ভাবিছোঁ টিউচন নে তোমাৰ নে কম্পিউটাৰটো কৰোঁ কোনটো কৰোঁ নো?
মানে টিউচনটো যদি ৰাতিপুৱা মানে লৈ লোৱা তে আবেলি মানে কম্পিউটাৰটো শিকিব পাৰিবা।
কম্পিউটাৰ মানে কিন্তু দুবাৰ কেনেকে আপ-ডাউন কৰিম ক? কলেজো থাকিব? কলেজে যাম নে, টিউচনে যাম নে, কম্পিউটাৰে যাম কি কম তাকে এতিয়া তোমাৰ মানে হেৰি তোমাৰ মতে ফাইদা কোনটোত আছে মানে তোমাৰ বেছি?
বেছি তুমি কম্পিউটাৰতোত আছে বাৰুতে
কম্পিউটাৰটোত?
কম্পিউটাৰটোত আছে অঁ!
ল'ব লাগিব ৰখা বাৰু। তুমি ল'বা নহয়?
ম‌ই লম।
এইটো মাহত ল'বা নে নেক্সট মাহত ল'বা? এইটো মাহতে টিবেনীতে লওঁ আহা চবে তাতে মোৰ লগৰ কেইজনী মানো ল'ব, একেবাৰতে চবে লৈ লওঁ কি কোৱা?
অঁ! ঠিকে আছে, লৈ ল'ম আৰু দিয়া।
ন তেতিয়া একেলগে যাব পাৰিম চবেই?
একেলগে যাব পাৰিম সেইটোৱেই আৰু তোমালোকে ললে এনেও দিবই মোক ঘৰৰ পৰা।
সেইটোৱেই চবেই লৈ লোৱা আহা?
অ', চবে হয় ভাল লাগিব ন।
অ', আৰু কিবা এটা তেতিয়া তোমাৰ হেৰি অ'।
কমাইও ল'ব, অ'।
শুনা না।
কোৱা।
তোমালোকৰ পিনে বৰষুণ হৈছে নে এতিয়া?
আমাৰ এইফালে নাই দিয়া।
এ মাছ খোৱা নাই নে তুমি মাছ।
মাছ যে মই নাখাঁও ইমান।
এ, তোমাৰ এনেই এইটো খাব মন আছে নে অকটোপাছ খাব মন আছে।
নাই দেই মোৰ দেখিলে ঘিন লাগে। অ'।
আৰু লপষ্টাৰ?
সেই মোৰ এই বিলাক
ভাল লাগে জানা খাই তোমাৰ লপষ্টাৰটো মানে যে কোৰিয়ান মানুহ বিলাকে খাই যে কেনেকুৱা জিংগা মাছৰ নিচা যে হাত দুডাল ডাঙৰ ডাঙৰ কেকোৰা নিচিনা হাত এটা থাকে, ৰঙা সেইটো, এনেই খাই ভাল পোৱা নে, মানে মন যায়নে খাবলৈ?
অ' সিহঁতকতো দেখিলে মন যায় খাবলৈ, কিন্তু এই ওচৰত আন দিলে নোৱাৰো। অ' টেষ্টিয়ে লাগে, অ'।
খাম দিয়া।
খাম দিয়া অ'।
খাম দিয়া, মানে আমাৰ ইয়াত পায় জানো তোমাৰ।
আমাৰ ইয়াত নাই, তুমি চাইনা তাইনা যাব লাগিব।
উম, সেইটো খাবলৈ চাইনাই যাম বা, যিমানখিনি পইচা খৰচ কৰি চাইনাই যাম নেকি। খাবলৈ, দিলে আৰু ঘৰৰ পাবলৈ আৰু।
আমি বোলে এটাই, খানা খাবলৈ যাম। আৰু কোৰিয়ান নুডলছ বিলাক খাই ভাল লাগে ন।
অ', সেয়া খাই ভাল লাগে কিন্তু দেই তোমাৰ। মই কিন্ত, এই যে তোমাৰ কোৰিয়ান মানুহে যে খাই যে মানে এতিয়া কেনেকে খাই বস্তু বনাই খাই মানে দে খিয়ে ভাল লাগে প্লেটবোৰ, কেনেকে বনাই নো এনে।
সিহঁতেহে জানিব আৰু দেই কেনেকে বনাই। অ' চব খাই সিহঁতে।
খাবা নেকি?
অ', আই নোৱাৰি দেই।
কাছ এটা খাওঁ লাইন নিচিনাকে ভিডিঅ'ডাল বনাওঁ ইউটিউবত। আজি আমি কাছ বনাইছো। ভাজি পাচালি দি তুমি কাছটো ডাঙৰ কাছডাল দিবা একে ধুনীয়াকে। তাৰ লগত শামুক চামুক দি দিম।
অ', ভাল লাগিব।
উখ, শামুক খাইছা?
নাই খোৱা শামুক।
কেনেকুৱা লাগেনো, খাই চাগে।
কব নোৱাৰো দেই খোৱা মানুহেহে গম পাব চুপি চুপি খাই অ।
খিনে খায় ন বা খা দেখিলেও খাবলৈ মন যায় কিন্তু।
দেখিলে খাবলৈ মন যায় অ কিন্তক দেখি থাকিলে যে।
অ এ কাম কৰো আহা।
কোৱা।
অক্টোবাছ এটা অৰ্ডাৰ দিও বলা। অনলাইনত পাম জানো আমি এইবিলাক। চুহেগ তুহেগি।
চইগীয়ে অক্টো পাছ দিবলৈ আহিলে হৈছে আৰু।
কি পাৰিব মানুহতে মোক। ত সঁচাকে খাব মন আছে জানা মানে সিহতৰ। ভিডিঅ' বোৰ দেখি দেখি মানে এনেকুৱা লাগিছে মানে চব নহয় এ তোমাৰ অ টোপাচ আৰু এইটো লোপছ। লপ চাইতো খাবলৈ মন আছে। লপচাটো কিন্তু দেখি এনেকুৱা লাগে যে খাই ভাল লাগে কিন্তু দেই দেখি কিন্তু তেনেকুৱা লাগে।
অ সিহঁতে যেনেকে খাই আৰু দেখিলেতো গছ এনে। কুৱা লাগে যে ছবেই ভাল লাগে খাই।
ৱাই হলেও দিয়া চোন শামুকডাল কেনেকে খাই।
কাছ নহাই দেই উম।
কোনো অক্টোপাছ যে। পিছত সি ব ঘৰ আহি। অ সচা কথা।
অ মানুহক যে মানুহক ক বিশ্বাস নকৰিব আমি যে অক্টোপাচ খাইছো বুলি।
উ ফটো উঠাই আহিম লাগিলে ভিডিঅ' বনাই আনিম। তথাপিতো দেখুৱাম চা ভাই অক্টোপাছ খাইছো।
আমি খাইছোৱে অ খিনিব তু দে কাহ আমি নাখাও দেই।
নহয় হে কম খাই বহুত ধুনীয়া লাগে খাই চাবি নেকি ক অ পইচা দে।
পইচা দে তহতলৈকো লৈ লৈ যাম।
অ অ সঁচাকে খাব মন আছে কিন্তু ক'ত অক্টোপাছ সাগৰতহে পায় ন আমাৰ ইয়াত চাগৈ নাপাব ন পুখুৰী চুখুৰী।
ই বা আমাৰ পুখুৰী কেইটাত পাম দিয়া।
উম উম পোৱা হেতেন কোনো কথাই নাছিলা পুখুৰীত আমাৰ। আ হেৰি খাইছা নে হা হা। কোৱা হাঁহ খোৱা যিং হেৰি খোৱা তুমি। এইটো এইটো জিংগা মাছ তাপিছত তোমাৰ। কুচিয়া।
অ কুচিয়াটো খাওঁ তুমি খোৱা।
ভাল পোৱা নে অ কুচিয়া মোৰ ফেভাৰেট থে মাছ মাছৰ ভিতৰত প্ৰিয় মাছ নাখাও মই।
মই আকৌ মাছৰ ভিতৰত এইটোহে মাছ ভাল পাওঁ এই পাম প্লেটটো যে।
পাম অ পাম্পলেটো ভাল লাগিলে মাছ ইমান ভাল নাপাওঁ মই কুচিয়াটোহে বেছি ভাল পাওঁ খাই।
উম কুচিয়াটো ভাল লাগে দেই মোৰ।
কুচিয়াটো কুচিয়াটো মাংসৰ নিচিনা ন।
মাংস নিচিনা অ।
কিন্তু খাই মানে টেষ্ট মানে এই বা সেইটো দিন বনি গ'ল আৰু সেইদিনাখন যদি খাওঁ আৰু
খইচাই নে
অ ভাল লাগে আৰু তোমাৰ এই যে এইবিলাক যে চি হয় ষ্টাৰফিছ তোমাৰ এই বিলাক আমাৰ ইয়াত নাপায় ন
ইয়াত নাপায়
ক'ত পোৱা হয়? সেইবিলাক খাইনে
সেইগালো খাই চাগে
মই কিন্তু অক্টোপাছ টো খাব মানে দেই বাকী নকওঁ অক্টোপাছ আও লভ ষ্টাৰটো এইটো ক'ত পাই বা
অ অক্টোপাছ তুমি অক্টোপাচটো দিলে চুব পাৰিবানে
চুব চুবতো নোৱাৰিম দে ভয় লাগে দে ইপি সেইযে ক'লা সেইডাল বোলে মাৰি দিলে মুখে চুকে অ বোলে তাতে চিকটা লাজ পালো বোলে তাতে মই
হয় দিয়া
মই সঁচাকে খাম দিয়া
খাম দিয়া অ
ই পাম ক'ত কোৱা হাই ছাইনা যাবা কোৱা
চাইনাই যাম মই
অ দুতালক বোলে বান্ধি পেলায় থৈ দিছে বোলে তাতে মা দেউতালে বোলে ফোন মাৰি আপোনাৰ ছোৱালীজনী ইয়াত আছে বোলে তাকো চাইনিজ ভাষাত দেই আও ঘৰ মানুহ তো আও বুজি নাই পোৱা এনেকুৱাই কথা কৈছে বোলে চাইনী ভাষাত বোলে ঘৰৰ মানুহে বুজিয়ে পোৱা নাই
ঘৰৰ মানুহে যে কি কৈছে আপোনালোকে সিহতে ইফালৰ পৰা এইবিলাক কৈ আছে সিহঁতে এফালে বুজি পোৱা নাই এই ৰাম সেইখন যে হুব আৰু এখন
আমাৰ বোলে চাইনাৰ জেলত বোলে থৈ দিছে
অ আৰু ভাল লাগিব তেতিয়া একো নাই এইটো খাব পাম নেকি ন
কিটো
এ এইটো অক্টোপাছ
অক্টোপাছ টো অ অ কিন্তু অ সিনদেও জেলত সোমাই পেলাই আমি এইটোৱে কম দিয়া আমাক খালি একো নালাগে অক্টোপাছ টো দিলেই হ'ল
তাৰপাছত বোলে আমাক বোলে চাইনিজ ভাষাতে বকিলে বোলে বুজি চুজিও নাপালো বোলে তাতে বোলে ধেইত উম ন সঁচাকে খাবলৈ মন আছে অ এনে হেৰি খোৱানে কেঁকোৰা
এ নাখাও সেইদিনাখন যে আমাৰ ঘৰত এটা ওলাইছিল ন কেঁকুৰা
কি ক'ত কিমান ডাঙৰ
কি ডাঙৰে কেঁকুৰাডাল মোৰ মানে এনেকে আমি ক ডাঙৰে এতিয়া মোক কেনেকে দেখুৱাম যিামান ডাঙৰ
কেনে কেনেকুৱা দেখোৱাম অ কোৱা কোৱা
তাৰপিছত আৰু হেৰি মানে আমি এনেই কথা পাতি আছো একে ওলাই গ'ল নহয় ঘপকে মইহে আকৌ সেইবিলাক বস্তু মইহে দেখি পাওঁ দেই
কপা কপা ওলালে
ক'ব নোৱাৰো কৰ পৰা ওলাই গ'লে কোৱাডাল ওলাই আহিছে এতিয়া তাৰপিছত এই বিলাক ইফালে পেলাই দিলে আউ।
খাব পাৰিলা হৈ, কেঁকুৰা চাটনিটো ভাল লাগে খাই কিন্তু দেই জ্বলা চলা দি।
অ আই কেঁকুৰাটো দেখিলেই মোৰ ভয় লাগে দেই।
অ ইহঁতেটো কেঁকুৰাও খাই, কেনেকে ভাঙি যে কৰক কৰক ভাঙিমেলাই
অ এইখিনিতে এইবিলাক ফেভৰেট।
অ আৰু ইমান ডাঙৰ কেকুৰা ক'ত পায়?
অ বহুত ডাঙৰ ডাঙৰ কেঁকোৰা।
আমাৰ অকন ইয়াত দেখোন সৈ টিকলু টিকলু প্ৰায়ে হেৰি নহয়গৈ।
আমাৰ যেনেকে কোৱা আমাৰ যেনেকে ইয়াত মাছ বিলাক যে, কিন্ত সেই তাত মানে এইবিলাক কেঁকোৰা-চেকুৰা এইবিলাক একেবাৰে
কিন্তু হ'লেও সেডৰ জেগা বহুত ভাল ভাল বস্তু পায় নেকি আাৰ ইয়াত আছে?
সিহঁতে কিন্তু যি তি